হেল্ল' কি খবৰ
অ আছো দিয়ক আছো আৰু দিয়ক
অ কি কৰি আছা
এ বাটত মানে ৰাস্তাত মানে কিনাই কনে মানে মানুহৰ পৰা কিহে পাই জানো পেচাব কৰি কৰিছে ইমান গোন্ধাইছে অকমান মানুহ যা চাই চিতি পেলাই অলপ পেচাপ কৰিব লাগে এই ৰাস্তাতে মানে পেচাব কৰি যায় বতাহত মানে পেচাবৰ গোন্ধ আহিছে
হয়
হয়
হয় হয় ভালেই আৰু
অ ভাত খালে ন খোৱা বোৱা কৰিলে নে নাই
খোৱা বোৱা নাই কৰা
অঁ
হেৰি নহয় এয়া এয়া বোৰে ব্যস্ত মাজে চলি আছো আৰু দিয়ক
অ হয় নেকি কি কি ইমান কিহৰ ব্যস্ত হৈ আছে নো
এ আপোনাৰ হেৰি এ মানে হেৰি মোৰ বাগান কেইখন যে
হয়
বুজিছে
আপোনাৰ এতিয়া কিহৰ বাগান বাৰু চাহপাতৰ বাগান, কলৰ বাগান, কিহৰ বাগান ন
এ মোৰ মানে চাহপাতৰ বাগানখন যে
হয়
তাৰে অলপমান ব্যস্ত আছোঁ আৰু। ল'লোঁ নহয় আপোনাৰ।
অ' হয় নেকি? কেইখন ল'লে বাগান?
মই তোমাৰ সাতখন মান ল'লোঁ, মোৰ দেউতাই লৈছে বাৰু বাগানকেইখন মই নাই লোৱা।
অ' হয় নেকি? ভাল কথা খুৱাইছেচোন কিন্তু পিছে পাৰ্টি দিয়া হয় পাৰ্টি দিব লাগিব।
হয় হয়, মানে দেউতাই লৈছে বাগানকেইখন বাৰু।
হয়।
বুজিছে?
অ', হয় নেকি?
শুনিছেনে নাই?
অ' শুনিছোঁ, শুনিছোঁ, কৈ থাকক।
অ' সেয়া মানে দেউতাই লৈছে বাৰু, মই নাই লোৱা বাৰু। সেই কাৰণে মানে দেউতাই লৈছে যেতিয়া মইও তাত অলপমান লাগি থাকিব লাগিব আৰু।
আপোনাৰ ব্যস্ত হৈ আছোঁ আৰু।
অ'।
পিছে আপোনালোকৰ খবৰ কওকচোন।
মানে ইমান
আপোনাৰ যে হেৰি ভাইটিৰ যে বেমাৰ এটা হৈছিলে ভাল হ'ল? কিবা বোলে তেখেতৰ বোলে ক-কঁকালৰ বোলে বিষ হৈছিলে।
হা?
আপোনাৰ বোলে
হেল্ল', হেল্ল'।